হেল্ল'।
কি কৰি আছা।
হেল্ল' এ‌ এনে বিছনাতে ত‌ই কি কৈছ।
মই সেই এনেই আছোঁ।
অ বাকী ভাত মাছ আছোঁ টো ভালনে।
উম ঠিকে ঠিকেই।
অ খোৱা বোৱা কৰিলি নাই।
খোৱা বোৱা নাই কৰা কৰিমহে বনাই আছে।
অ কিহে বনাইছে। নাই খোৱা নাই খোৱা আমাৰো বনাই আ।
কিহে বনাইছে মা। নে বনোৱাতো গম পোৱা নাই কি বনাই আছে ভিতৰলৈ যোৱাই নাই মানে মই এনেই বাহিৰতে ঘূৰি ফুৰিছোঁ। তহঁৰ কি ব।
আমাৰ আজি মাংস আছে।
অ বাকী ঘৰত চবেৰে ভাল।
ভাল ভাল তহতৰ ভাল নহয়।
উম ভালে ভালে মাটি ৰুই হ'লগৈ ন তাহতৰ।
এই না হোৱা পানী আছে পথাৰত বৰষুণ দি আছে নাই। পথাৰাত পানী সেইটো কাৰণে ৰুবই পোৱা নাই কঠীয়া তুলি থৈ দিছে। গেলিবই চাগে তাত কঠিয়াখিনি।
অ।
তহঁতৰ ৰুই শেষ হ'ল নেকি।
আমাৰ দেৰ বিঘা দুইবিঘা মান ৰুলে নেকি।
অ পানী হৈছে নাই সেইপিনে দি তহঁতৰ।
আমাৰ মানে হেৰি হয় পানীটো ইমান নহয়। হয় পানীটো আ মানে নদী আছে যদিও তো মানে নদীত পানী নাহে। আৰু যদি‌ যদি পানী আহে। আমাৰ নদীখন খুব বাম মানে।
অ। আমি খেল চেল খেলছ বাৰু ভলীবল নে লগৰ কেইটাৰ লগত।
উম।
এনে সন্ধিয় টাইমটো এনেই থাকো। সেইটো কাৰণে লগৰ কেইটাৰ লগতে নাই নাই। চাৰিতা মান বজালে ক্লাছে আছিলে।
অ। ক্লাছ কি হ কৰিছে।
ক্লাছ এ আজি অডিঅ' এনেটচন কৰা শিকাইছিলে।
অ।
সেয়া।
সেইটো হয় কিনো।
এটো মানে টো যেনেকে হেৰি য়। মোবাইলবিলাকত যে অ ভইচটো দিব লাগিলে যে চিনি কৰায় যে। নিজ ভইচ টো। লগ চক খোল খাই যাই যায় কেইটামানতে। আৰু এইবিলাক এলেক্সা চেলেকসা
অ
সেইবিলাক সেইবিলাকৰ টাইপৰ সেইবিলাক বনোৱা আৰু তেনেকুৱাক
অঁ মানে এতিয়া আমি ইয়াতে যিটো পাতি এতিয়া যিটো কথা পাতি আছো মানে সেইটোৰ মেইন সেই কামটো মানে অডিঅ' নেতা চনোত হয়।
উম
ঠিকে আছে। দে দে এইটো কৰি পেলাই, সি ভালকৈ শিকি লওঁ শিকি পেলাই নিজে এনেকুৱা এটা প্ৰজেক্ট আৰম্ভ কৰিব পাৰিবি।
এইবিলাক প্ৰজেক্ট মই কৰিব নোৱাৰো। এনে শিকিব লাগে শিকিছে
উ মানে প্ৰজেক্টটো কৰিবলৈতো হেৰি ফাণ্ডটো লাগে আকৌ
উম
নহ'লে দাটা ক'ত পাবি তই ইমান দাটা কালেকশ্যনৰ কাৰণে ফাডটো লাগিব ন?
সেইটোৱেই
উম। দুপৰীয়া ভাত খাইছিল নি?
ঠিকে বাকী তাত আজৰি কেতিয়া হ'ব?
হম
আজৰি কেতিয়ালে হ'ব?
কিহ?
পঢ়ি শুনি
পঢ়ি শুনি আৰু এক বছৰ আছে।
উ। আজি ফটেজটোৰ কথা গম পাইছ নাই?
অ শুনি মানে পাইছিলো ভিডিঅ'।
মুদি পলালে বোলে?
অঁ চাৰিটামান বজাত কিবা হেৰি শেষ নহয় জানো তাত?
উম
মিটিং ত সেই তিনটা কিমান মানতে বলালে বুলে। শুনিছে মই তাৰপিছত আকৌ কব ষ্টুডেন্ট এটা
অ
কি কৈছে? কি কৈছে?
মোদীৰ মানুহতটো কেনেকুৱা চাচোন
উম
ছ সেইটোতো ধান্দা নাই। এই চৰকাৰখনে মুঠতে বৰবাদ হৈ বৰবাদ কৰি গৈ আছে দেশখন
সেইটোৱেই এতিয়া অলপমান প্ৰটেছটো হৈ থাকিব তাৰ পিছত জাত পাতৰ মাজত ভাগ কৰি থৈ দিব লাহে কিনে। তথাপি আ কিবা এটা উলিয়ালেই হৈ গ'ল আৰু।
হিন্দু মুছলিম পাবগে গৰু খা গাহৰি খোৱা পাই যাব কাৰো এটা মন্দিৰত কিবা এটা দি দিব আজি
উম
এতিয়া দেখি ৰাম মন্দিৰতো সেই কিমান কোটি টকা সেয়া চুৰ হ'ল
উম
সেইটোতো তাতো এটা বিজেপি হেৰি এটাই কেৰৰ্ড কৰিছিলে ন তোৰ সি যোনে ভক্তিভাৱে পইচা দিয়া নাছিলে সিহঁতৰ পইচাখিনিহে চুৰ হৈছে বুলি
উম সেইটোৱেটো
হৈ আছে এইবো চব
উম আৰু সেত মাৰপিট দেখিছে নাই পুলিচে কেনকা
অ তোৰ মই অথনি ভিডিঅ এটা পাইছো চাৰিটা মান একে জেগাত লুটি খাই পৰিয়ে আছে এটা মাথা ফালি আছে, এটা খোজ কাঢ়িব পৰা নে তেনেকুৱা
উম আৰু এটা ল'ৰা এটা বহী আছিলে তিনটা চাৰিটা মান বহী থাকোতে গেছ এটা জ্বলাই দিলে সেইটো ৱেচে হৈ থাকিলে কি হল হলআও মৰিলে নে বাচিলে ঠিকে নাই সেটো
অ
দাইক মানে গেছটো পেলাওতে দাইক তাৰ গাতে পৰিছে মানে পেলাওতে পেলাওতে
নিচিনা আহি পেলাই মেডিকেল চেকআপৰ বুলি পুলিচৰ মানুহে আহি
এটোৱে তেনেকুৱাই কৰিব
বেয়া মুঠতে দুই নম্বৰি কৰি কৰি
উম
উম
মানে চাবলে গলে ৰাহুল গান্ধীয়ে ভাল আছি মানে মই ইমান পলিটিক্সল কথাটো ইমানতটো নাজানো ন কিন্তু যিমান কেইটা মানে পাছো ৰাহুল গান্ধীয়ে ষ্টুডেন্টৰ লগত কথা পাতেগে কিবা কিবি কয় উম এ পঢ়া-শুনা মানুহ ন এইবিলাক
মানে এইবিলাক দেখি থাকিলে ছাগে চোন তোমাৰ খংউঠি যায় একদম কিবা কিবা কওঁ কিবা কওঁ লাগি যায় আথনি পুলিচে যেনেকে ইগিটা মাৰি আছে আছে নহ মোৰ দেখি পেলাই মানে ধৰিপেলাই সিহঁতক মাৰি দিও মাৰি দিওঁ লাগি গৈছে মানে
উম
আমাৰ হেৰিয়টো কৰিছিলে নহয় লখিপুৰ শিৱ মন্দিৰৰ আগত
অ তাতো কিবা হ'ল নেকি?
পুলিচে আহি ধৰি লৈ গোছিগল
অ কি হ'ব
অথনি মই এটা পাইছো দুটা সাপ জেগাত প্ৰতেষ্ট চলি আছে গুজৰাট, কেৰেলা, গোৱা চব এনেকে ৰাজনীতি আও হেৰি কৃষিৰ লগত জড়িত কিবা-কিবি
উম
ক'ৰবাত ফেক্টৰী বনাইছে ক'ৰবাত কিবা কিবি তেনেকে মানে এতিয়া চব আন্দোল অ এতিয়া অ হেতাৰ কিবা অ সেইটো তেনেকে কিবা আছিলে এতিয়া চব পিছফালে উঠাই উঠাই দিছে নহয় নদীখনৰ ওপৰত যিটো মানুহবিলাক যে শুই যে আছিলে
উম
কামৰ মখনত যেনেকে পানী হেৰি কৰি পেলাই সেই মানুহখিনি চব উঠাই দিছে এতিয়া তাত কিবা হেৰিয়তো ওৱান কিবা এটা কিবা নম্বৰ এটা মানে সেইটোত হেনো পাঁচটা মানতকে যদি বেছি থাকে এটা জেগাত সেইটো তোৰ মানে ক্ৰাইম আও
উম।
এইবোৰ কি নিজেই মানে নিজৰ মানে সিহঁত ভাল ক এইবোৰ এৰি এৰি গৈ আছে।
তাকে কি হ'বগে!
এনেকুৱা হৈ থাকিলে মানে এইবোৰ থাকিবলে একদম দেখিবলে শুনিবলে মন নোযোৱা হয়, এই মাজতে মোৰ খুব চাইছিলো নিউজ হেৰিয়ত ফেচবুকত আহে ইনষ্টাৰ আহে, সেইবোৰ চাই তাৰ মানে মাথাটো বেয়া হৈ যায়, তাৰ পৰা ইনষ্টা ফেচবুক ডিলিট কৰি দিলোঁ।
উম
ই ইনষ্টা সেইবোৰ ডিলিট কৰি দিওঁতে তোৰ তাৰপৰা এইবোৰ নোচোৱা হ'ল নহয়, তাৰপৰা একো নাই।
উম উম এয়াই তে তই হেৰি হওঁতে দেখিছিল নাই পেপাৰ যে লিক হৈছিলে?
অঁ সেইবোৰো ত জ্বলাই দিলে।
টেল অ টেলিগ্ৰাম টে টেলিগ্ৰামৰ পৰা লিক হয় লিক হয় বুলি লিকটো বন্ধ কৰা টেলিগ্ৰামটো বন্ধ কৰিছে দে লগতে।
সেইটো সিহঁতৰ আইডিয়া নাই আকৌ।
উম।
তেনেকে আকৌ কেলে মেডিকেল কিবা কিবি সেইবিলাকৰ মেডিকেলহে চাই। ই ভি এম কিবা কিবি তেনেকুৱা সেইবিলাকত সেই কৰোঁতে তোৰ চেক কৰিব লওঁতে তাত জুই লগাই দিয়া নাই জানো।
অ।
মুঠতে সব দুই নম্বৰি একদম আও সেইসোপা। নিজে বাচিবলে গৈ পেলাই লোকক ফচুৱা ধাণ্ডা মাৰি থাকে।
উম।
ৰাতি এনেই কিমান টাইমৰলেকে থাক?
অ ৰাতি বাজে কালিতো সেইটামান বাজিলে চাৰিটা মান বাজিলে চাগে। মানে কালি কালি সেইটো ফিফা বৰ্ল কাপ আছিলেতো।
অ ৱলকাপ আছিলে, কালি কোন জিকিলে?
কালি স্পেইন জিকিলে, ত মই আধাতে গুচি আহিলো বাও।
মই অকমান চাইছিলো, তাৰপৰা খুব টোপনি ধৰিলে মই গুচি আহিলো, এই হাফটাইম হাফটাইম দিয়া টাইমত মই গুচি আহিলো।
অ মই হাফটাইমলেকে নাথাকিলোৱে নেকি? জানো পাহৰিলো।
একে লগে আছিল তোতকে আগত আহিছোঁ তহঁতি কেলে কেম খেলি থকা নাছিলি।
অঁ অঁ আগত আহিলি অঁ, তাৰপাছতে কেম টো খেলি পিনে আমনি লাগিলে, কুণাল আহিলে খেলুং বুলি তই মই খেল বুলি কৈ থৈ গুচি আহিলো।
এ মইডা নেথাকিলে খেলি ভাল নেলাগে।
উম লাগি লাগি ধৰে।
ৰুমত থাকে।
নাই খেলাৰ মানুহ কেইটা সমান সমান মানুহ লাগে, আৰু কিবা কিবি হেৰি এটা নাথাকিলেও ভাল নালাগে খেলি পেলাই।
উম। এ এপিনেদি ভাল ভাল দুটা হৈ যায় কেতিয়াব সেপিনেদি ভাল এটা বেয়া এটা হৈ যায় ন।
হু হুম হলোঁ নিমিলিলে বেয়া তোৰ মানে চাবিচোন একেৰাহে যদি জিকিও থাক নহয় তোক খেলিব মন নোযোৱা হৈ যায়গে।
উম।
এতিয়া যদি হাৰিও থাকো। তেতিয়া মানে তোক খংটো উঠৈ-উঠে আহি থাকে ন। সেই খংটো উঠে-উঠৈ আহি থাকে ত খেলিবলে নোৱাৰো আৰু মনো নাযায়।
উম! অ সমান হ'ব লাগে টৰ্কৰটো হ'ব লাগে তেতিয়া ভাল লাগে খেলি পিনে।
উম! একদম তোৰ সেইদিনা আমি খেলিছিলোঁ এটা পাৰ্টি টুৱেণ্টি এইট। আমাৰ তোৰ দহ নে বাৰ।
উম।
লাষ্টত মানে তোৰ এনেকুৱা গুটি গৈছে
উম।
সেইটো টক্কৰ মানে তেনেকৈ খেলি বহুত মজা লাগে।
উম!
আৰু পুৰা মানে দুইটা-চাৰিটা সমান
খেলিবেল তাত যিটো টেষ্ট লাগে সেইটো ত এটা হেৰি খেলিব নোৱাৰা মানুহ থাকিলে ভাল নালাগে না।
উম।
তাৰ পৰা এইকেইদিনত আকৌ ক'বলৈ যোৱাৰ কথা ভাবি আছ নেকি?
তাকে বন্ধ হয় দিনা পাব লাগিলে আকৌ পাত গৈ আহিবকে পাৰি, ফুৰি আহিবকে পাৰি মানে।
বিশাললৈকে যাম নেকি? উম! হেৰিয়লে যাম বুলি কৈছিলে নহয় এইখন অগ্নিগড় আৰু কিবাকিবি তেনেকে।
অঁ! অগ্নিগড়তো যোৱা নাই বাৰু মই দেই। গ'লে কবি?
উম! যাব লাগিব।
ঘৰ যোৱা নাই উম! তাৰপিছত মানে আৰু নাই ন আৰু কেইদিনো আছে। আজি বিছ তাৰিখ হলেই নেকি? আজি বিছ তাৰিখ ন?
আজি বিছ অঁ।
আৰুতো সাতাইশ মানত এৰিবই সাতাইশ নে কিমান মানত চাগে ন?